হেল্ল'
শুনি আছা নে?
শুনিছে নে মো অ শুনি আছো, শুনি আছো।
কি কৰি আছা?
আছো এনেই আছো। তুমি?
অ ময়ো এনেই আছো ৰবা বাহিৰতেই
হয় হয়।
অ মই মই আজি তোমাৰ লগত এটা বিষয়ৰ ওপৰত কথা পাত- তো বুলি ফোন কৰিলো ৰবা।
হয় কোৱা?
শুনি আছা তো?
হয় হয় শুনি আছো। কোৱা?
অ মই আজি তোমাৰ লগত এটা বিষয়ৰ ওপৰত কথা পাতো বুলি ফোন কৰিলো?
হয়।
অ বিষয়টো হৈছে ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধাসমূহ?
হয় পাৰি বহুত ভাল টপিক এইটো। তোমাৰ আচলতে সুবিধা আৰু অসুবিধা কব গ'লে তোমাৰ আহ যিকোনো বস্তুৰে সুবিধাও থাকে ইতিবাচক দিশো থাকে নেতিবাচক দিশো থাকে।
দিশো থাকে অ হয় ঠিকেই কৈছা তেনেদৰে আমি যিটো তোমাৰ কি কয় এতিয়া আমাৰ দৈনন্দিন জীৱনত আমি এতিয়া ইন্টাৰনেটৰ ব্যৱহাৰ কৰিছোঁ সেই ইন্টাৰনেটটো তুমি এতিয়া কুপ্ৰভাৱ বা অসুবিধা সুবিধা এই সমূহতো থাকিবই ন
হয় হয় থাকিবা থাকিবা নিশ্চয়কে থাকিবা, তোমাৰ সকলো বস্তুৰে কুপ্ৰভাৱ থাকে আৰু তোমাৰ ভাল প্ৰভাৱো থাকে। এটা ইণ্টাৰনেটৰ কথা ক'ব গ'লে ইণ্টাৰনেট যেনেকে মানুহৰ কাৰণে বহুত বেছি উপযোগীও হয়, আৰু লগতে তোমাৰ ইন্টাৰনেটে মানে মানুহৰ সময় বহুত মানে অভাৱত খৰচো কৰাই।
ঠিক কৈছা, যেনেকৈ আমাৰ কাম সমুহ সহজ সৰল কৰি পেলাইছে ইন্টাৰনেটোৱে তেনেকুৱা কিছুমান ক্ষেত্ৰত মানে আমাক ধৰি লোৱা বিপদতো পেলাই যায়।
ইণ্টাৰনেটৰ ব্যৱহাৰ কৰি বহুলোক এনেকুৱা তুমি ধৰি লোৱা অ পেত বেয়া কৰ্মতো অ যুক্ত হৈ গৈছে তাৰ ফলত কিছুমানৰ বহুত ক্ষতিও হৈছে। তেনেকে ক'ব লাগিব তাৰ ক্ষেত্ৰত আৰু সেইটোৱে সেইটো চাব গলে আৰু এটা লাগেজ কিছুমান ক্ষেত্ৰত আমাক ইণ্টাৰনেটে খুব ভাল মানে সহায় কৰিছে আৰু বহুতখিনিয়ে সহায় কৰিছে। তুমি এনেই কি বুলি ভাব- মানে সুবিধা আমাৰ আমাৰ দৈনন্দিন জীৱনতে ধৰি লোৱা কেনেকুৱা সুবিধা বুলি বা ইন্টাৰনেটটোৰ
ইণ্টাৰনেটৰ সুবিধা কব গলে তোমাৰ আচলতে কৈ শেষ কৰিব নোৱাৰে এতিয়া বহুতৰ ধৰণৰ সুবিধা আছে এতিয়া ইন্টাৰনেটৰ জৰিয়তে আমি গোটেই পৃথিৱীৰ জ্ঞান আমি আহৰণ কৰিব পাৰো লগতে তোমাৰ গোটেই পৃথিৱীৰ নজনা কথাবোৰ আমি ইণ্টাৰনেটৰ মাধ্যমেৰে জানিব পাৰো ন নজনা মানে নোচোৱা ঠাই এটাৰ কথাও আমি ভালকে জানিব পাৰো আৰু ইণ্টাৰনেটৰ জৰিয়তে আমি বৰ্তমান বৰ্তমান তোমাৰ ইটো পাৰে থাকি আমি দেশৰ সিটো পাৰেও কথা পাতিব পাৰো তেওঁলোকৰ লগত আমি সংযোগ স্থাপন কৰিব পাৰো
হয় হয় ঠিক কৈছা তুমি অ
ইন্টাৰনেটৰ মানে ডাঙৰ সুবিধাসমূহৰ ভিতৰত কি কি আছে তোমাৰ মতে
মোৰ মতে ইণ্টাৰনেটৰ ডাঙৰ সুবিধাসূহ ক'বলৈ গ'লে এতিয়া তুমি যেনেকৈ ক'লা আৰু যে ইটো পাৰ পৰা সিটো পাৰে এতিয়া আমি দেশৰ যিকোনো এটা অংশত থাকিলে অইন দেশ দেশৰ মানে বিপৰীত দিশে চাব গ'লে আৰু যিকোনো এখন দেশৰ খবৰ সমূহ লাভ কৰিব পাৰো নিমিষতে তেনেস্থলত কোনোবা এখন দেশত যদি কিবা বেমাৰ আজাৰ হৈছে বা দেশখনৰ যদি কিবা ধৰি লোৱা ক্ষতি হৈছে সেইটো কথাও আমি নিমিষতে গম পাই যাও আজিকালি আজিকালি কোনোবা আন এখন দেশত যেনেকৈ ভূমিকম্প হলে বা চুনামী এই আদিসমূহ আহিলে আমি আমিও সেই খবৰটো পাই যাওঁ বা আমাৰো কেতিয়াবা কিবা সমস্যাত ভুগিলে তেনেকৈয়ে অন্য দেশৰ লোকসকলেও আমাৰ মানে কথাখিনি মানে গম পাই যায় আৰু সেইটো সেইটো মই এটা ভাল প্ৰভাৱ প্ৰতি ক'ব পাৰো তাৰ লগতে আমাৰ যিসকল ছাত্ৰ ছাত্ৰীসকলৰ বাবেও ইণ্টাৰনেটে খুব ভাল মানে এটা আহ কাম কৰিছে যে অনলাইন শিক্ষা পদ্ধতি সেইটো এটা ক'ব লাগিব তাৰ লগত অনলাইন যিবোৰ আজিকালি কাম ওলাইছে সেইসমূহ খুব ভাল মানে আমাৰ বাবে মই হে সেই সমূহকে কব পাৰো
হয় ঠিকে কৈছা তুমি এতিয়া তুমি বিশেষকে মানে কথা এটা কলা যে এতিয়া অনলাইনত মানে তোমাৰ সংযোগ মাধ্যমত বিভিন্ন ধৰণৰ কাম কাজ ওলাইছে যাৰ ফলত মানে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বি- বিশেষকে মানে লাভান্বিত হৈ আছে আৰু মই ভাবো যে ইন্টাৰনেটৰ জৰিয়তে বৰ্তমান ছাত্- হৈছে মানে যিটো দিশত গতি কৰি আছে সেই দিশত মানে তেওঁলোকে এটা আ- ধনাত্মক দিশত গতি নকৰি তেওঁলোকে মানে কিছুমানে বহু ক্ষেত্ৰত দেখা যায় যে তোমাৰ আহ বিভিন্ন ক্ষেত্ৰত মানে বেয়া কৰ্মত লিপ্ত থকা দেখা যায় মই ভাব যে ইণ্টাৰনেটৰ সুবিধাসমূহ আমি ভালকে ব্যৱহাৰ কৰি ইণ্টাৰনেটৰ ফলত আমি কিদৰে নিজৰ জীৱনটো আগুৱাই দিব পাৰি আৰু লগতে নিজৰ সমাজখনকো মানে আমি শুধৰাব পাৰো আৰু লগতে তাৰ সুবিধা সমূহ মানে ত নিজৰ লগতে আনকো কেনেকে দিব পাৰোঁ তাৰ বিষয়ে মানে অলপ আমি ভবা উচিত।
হয় হয় তুমি ঠিক ঠিকে কৈছা মইও ময়ো তেনেকৈয়ে
মই ভাবো যে এই ইন্টাৰনেটৰ দিশটো আৰু অধিক বহল কৰি তুলিব পাৰি আহ যদ- দি আমি সকলোৱে মানে গুৰুত্ব দিওঁ বাৰু এই ক্ষেত্ৰতোত অ আৰু অধিক ডাঙৰ বা বহল কৰি তুলিব পাৰি কাৰণ ইণ্টাৰনেটটো হ- বিশ্বব্যাপী এক প্ৰত্যক্ষ বিস্তাৰ ত সেইটো ক্ষেত্ৰত মই কব গলে আহ আমাৰ যেনেকে সহায় কৰিছে এতিয়া তুমি যেনেকে তুমি কোৱাচোন মোক কিবা যি হ'ব মানে ইণ্টাৰনেটৰ কু- প্ৰভাৱ বা অপ্ৰভাৱ কিছুমান পেলাইছে ন যিসমূহ আমাৰ বেয়া দিশ তুমি সেইটোৰ ওপৰত কি ক'ব বিচাৰিবা? মানে কিছুমান বেয়াওতো কাম কৰিছে ন যেনেকৈ আমাৰ ছাত্ৰ ছা- সকলৰে বহুত সময় নষ্ট কৰা ইন্টাৰনেটৰ ব্যৱহাৰে যদি ভালকৈ কোনো ছাত্ৰ ছাত্ৰীয়ে ব্যৱহাৰ নকৰে বা তেনেকৈ অই লোকসকলৰোতো বহুত কিবা কিব-
আহ ধৰি লোৱা বিপদত পেলাই
হয়, তুমি ঠিকে কৈছা আচলতে কু প্ৰভাৱ বুলি কব গলে তোমাৰ ইয়াৰ মানে কৈ- কৈ শেষ কৰিব নোৱাৰ পাৰি যেনেকে মই তোমাক ইতিমধ্যে কলো যে প্ৰত্যেকটো বস্তু মানে তোমাৰ ভাল প্ৰভাৱো থাকে আৰু বেয়া প্ৰভাৱ থাকে এতিয়া তাৰে মাজৰে এটা হ'ল তোমাৰ আহ যেনেকে সময়ৰ অপব্যৱহাৰ মানে আমাৰ বহুত বেছি হয় যায় ইন্টাৰনেটৰ ফলত আৰু কিছুমান মানে আমি নাচাবলগীয়া বস্ত বা কিছুমান নিশিকিবগীয়া বস্তুও মানে বহুতো ল'ৰা -ছোৱালীয়ে মানে শিকি লয় ইণ্টাৰনেটৰ জৰিয়ত আৰু ইন্টাৰনেটৰ জৰিয়তে যিহেত ত' আজি -আজিকালি অনলাইন তোমাৰ আ বহুতো মানে তেনেকুৱা ধৰণৰ বেয়া -বেয়া বস্তু তাত মানে লিপ্ত থকা দেখিবলৈ পোৱা যায় ছাত্ৰ -ছাত্ৰীসকল আৰু মই ভাবো যে ছাত্ৰ সমাজে আচলতে ইণ্টাৰনেটৰ যি সুবিধা আছে সেই সুবিধাসমূহে মানে ব্যৱহাৰ কৰিব লাগে আৰু ইটাৰনেটত মানে ইণ্টাৰনেটটো ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত অলপ ডাঙৰৰ পৰামৰ্শ লোৱাও উচিত বুলি মই ভাবোঁ তুমি কি বুলি ভাবা?
মইয়ো ভাবো অহ আ বিশেষকৈ আমাৰ ছাত্ৰ- ছাত্ৰীসকলে ডাঙৰ লোকসকলৰ পৰা কিছুমান পৰা মৰ্শ লোৱা উচিত যেনেকৈ এই ইণ্টাৰনেটটো ব্যৱহাৰ কেনেকোৱা কৰিব লাগে কাৰণ মই নিজেই কিছু ক্ষেত্ৰত মানে দেখিছোঁ যেনেকৈ সৰু -সৰু ল'ৰা ছোৱালীবোৰে মানে নিজৰ ইচ্ছা মতত মানে মোবাইল ফোনটো চলাই বা লেপটপ কম্পিউটাৰ এটা চল লাই অহ তাৰত ফলত মানে কি হয় বহু ক্ষেত্ৰত মানে বিপদত পেলাই দিয়ে মোৰ মোৰ তেনেকুৱা মানে মোৰ জীৱনত ঘটা এটা কাহিনী আৰু মানে আৰু আহ ঘৰৰে মানে সৰু মাইনা এজনীয়ে মানে কি কৰিছিল আহ ফোন চাই থাকোতে মানে বেংকৰ মানে যিখিনি মানে কি ক তথ্যসমূহ মানে বেলেগ লোকৰ লগত মানে অ', ভুলতে মানে এ কি ক তোমাক এতিয়া ভুলতে মানে দি দিয়া গৈছিল। ত' তাৰ -তাৰ ক্ষেত্ৰত মানে কি হ'ল অ', বেংকৰ পৰা মানে অ', কি কওঁ তোমাক এতিয়া বেয়া লোকসকলে মানে তেওঁৰো তেওঁলোকে মানে কি কৰিলে তোমাৰ এতিয়া গোটেই টকা খিনি মানে ওলাই লৈ গ'ল মানে ত' তেনেকুৱা কথা পিছত যদিও বা টকাখিনি পালে কিন্তু সেইটো এটা মানে বেয়া কথা ন' কি ঠিক নাপালে হৈও যদি ভালকৈ অ', প্ৰশাসনে যদি ভালক গুৰুত্ব নিদিলে হয় ত' তেনেকুৱা কথা সৰু -সৰু ল'ৰা -ছোৱালীবোৰৰ পৰা মই ভাবো ইন্টাৰনেট বোলা বস্তুটো দূৰত ৰাখিব লাগে, এইটো হয় যে শিক্ষা টো দিব লাগে ইন্টাৰনেটৰ কিন্তু দিলেও মানে আ যিমানখিনি পাৰে মানে দূৰত ৰাখিব লাগে আৰু মই সেইটো ভাবোঁ বা আমিও কিছুমান বস্তু এতিয়া নাজানো নজনাকৈ বা কেতিয়াবা কিছুমান কাম কি কৰো নজনাকৈ ক্লিক কৰি দিওঁ। অ', কিছুমান ধৰি লোৱা মেছেজ আহে বা ইমেইল আহে হে আমি সেইসমূহত ক্লিক কৰি দিয়াৰ লগে- লগে কি হল আমাৰে কিছুমান নিজৰ মানে অহ, ব্যক্তিগত কিছুমান তথ্য মানে অইন লোকে মানে পাই যায়, ত' সেই ক্ষেত্ৰত মই ভাবো সাৱধান হ'ব লাগে আৰু অইন লোকৰ পৰা মানে ডাঙৰ লোকসকলৰ পৰা মানে অলপ পৰামৰ্শবাদ জ্ঞান আহৰণ কৰিব লাগে।
হয়, তুমি ঠিক কৈছা আৰু লগতে মই ভাবোঁ যে ইণ্টাৰনেটৰ জৰিয়তে ছাত্ৰ- ছাত্ৰী সকলেই হওক বা আমাৰ বিভিন্ন শ্ৰেণীৰ মানুহখিনিয়ে মানে বহুতো বেছি লাভ ল'ব পাৰে ইতিমধ্যে মই তোমাক ক'লোৱে যে এইটো পাৰ থাকি সেইটো পাৰৰ মানুহৰ লগত কটো কথা বৰ বতৰা মানে সংযোগ স্থাপন কৰিব পৰা যায় আৰু লগতে মই ভাবো যে আমাৰ ইণ্টাৰনেটে বিভিন্ন ক্ষেত্ৰত কেৱল পঢ়া- শুনাৰ ক্ষেত্ৰতে নহয় আমাৰ কৃষি- কাৰ্যৰ ক্ষেত্ৰতে হওক বা বা আমাৰ ঘৰুৱা কামৰ ক্ষেত্ৰতে হওক বহুতো নজনা বস্তু এতিয়া আমাৰ গৃহণীসকলে শিকিব পাৰে। গৃহীণী -গৃহণী সকলে বহুতো তোমাৰ অহ ধৰি লোৱা তোমাৰ কাপ কুচি লোৱা কামেই হৈ গ'ল বা বেলেগ ধৰণৰ কাম -কাজ বোৰ ইণ্টাৰনেটৰ জৰিয়তে শিকিব পাৰে বা শিক্ষকসকলে মোবাইলৰ জৰিয়তে ইন্টাৰনেটৰ জৰিয়তে যিখিনি তেওঁলোকৰ লাগতিয়াল বস্তু আছে বা কি -কি তেওঁলোকে দ্ৰব্য নিজৰ কৃষি কাৰ্য্যত ব্যৱহাৰ কৰিব বা বিভিন্ন ধৰণৰ কাম কাজত বা কবৰ বস্তুল ইন্টাৰনেটৰ মাধ্যমেৰে তেওঁলোকে আহ মানে শিকিব পাৰে আৰু লগতে তে মানে নিজৰ কামত লগাবও পাৰে আৰু মই বিশেষকে ভাবো যে তুমি ইতিমধ্যে কলাই যে ডাঙৰৰ পৰামৰ্শ আচলতে লাগতিয়াল তেতিয়া মই বহু ক্ষেত্ৰত দেখিবলৈ পাও যে কম বয়সীয়া ল'ৰা ছোৱালীয়ে মানে আচলতে ইন্টাৰনেটৰ মাই ধমত আ তেওঁলোকে বহুতো বেয়া কামত লিপ্ত হয় এই ক্ষেত ত মই ভাবো যে আহ বিশেষকে মা দেউতাৰ গুৰুত্বতো অলপ অ বাঢ়ি যায় কিয়নো মা দেউতা তাৰ যি পৰামৰ্শ মা দে তাৰ যি বা তেওঁলোকৰ ওপৰত মানে অলপ চকু এইটো মানে অলপ বৰ বিশেষকে দিয়াৰ প্ৰয়োজন বুলি মই ভাবোঁ। কিয়নো ঘৰত তেওঁলোকে আচলতে কি কৰি আছে কি কৰি থকা নাই এই ক্ষেত্ৰত অলপ লক্ষ্য ৰখা উচিত আৰু বিশেষকে ইণ্টাৰনেটৰ প্ৰয়োগৰ ক্ষেত্ৰত তুমি ছাত্ৰ ছাত্ৰীসকলক কি কোনকেইটা পৰামৰ্শ দিব বিচাৰিবা?
অহ তুমি কি কব কব বিচাৰিলা মানে ছাত্ৰ ছাত্ৰীসকলক মই কি পৰামৰ্শ দিব বিচাৰো?
হয় হয়
অ ইণ্টাৰনেট ব্যৱহাৰৰ ক্ষেত্ৰত মই মই ভাবো যে ছাত্ৰ ছাত্ৰীসকলে এয়া পৰামৰ্শ ল'ব লাগে যে নিজৰ যিখিনি মানে ধৰি লোৱা আহ পঢ়াৰ পৰা আদি কৰি বা অইন যিকোনো জ্ঞান লোৱাৰ ক্ষেত্ৰত মানে এতিয়া তোমাৰ ইন্টাৰনেটৰ ব্যৱসাৰ টো কেনেকুৱা হৈছে সকলোৰে ঘৰত থাকে ত হেইতু যিমান পাৰে ছাত্ৰ ছাত্ৰীসকলে ক কমাই চলিব লাগে, এতিয়া ধৰি লোৱা অনলাইন গেম খেলা বা আ ফিড কিয় চোৱা এইবোৰ মানে চাব নালাগে মই মই ভাবোঁ আৰু মই ব্যক্তিগত মানে ভাবো আৰু বিয়ক্তিগত ভাবে কাৰণ তুমি এবাৰ যে তেতিয়া মানে চাবা সেই বস্তুটোৰ প্ৰতি মানে তোমাৰ আকৰ্ষণটো মানে বেছিকৈ মানে বৃদ্ধি হৈ যায়। কাৰণ এইসমূহ বস্তু কেনেকুৱা হৈছে নিমিষতে আমাক কিছু কিছু জ্ঞান দি যায় বা আ আনন্দ দি যায় যেনেকৈ তুমি কিবা এটা ভিডিঅ' চালা সেইটো তোমাৰ ভাল লাগিল আকৌ এটা স্ক্ৰল কৰি গ'লা তেনেকে মানে চাই থাকোতে চাই থাকোতে বহু সময় মানে নষ্ট হৈ যায়, মই ভাবো যে ছাত্ৰ ছাত সকলে তেনেকৈ সময় নষ্ট কৰাটো উচিত নহয় বৰ্তমান সময়ত। সেইবাবে মই ভাবোঁ যে কিছু দূৰত থাকিব লাগে, হয়তো এনেকুৱাও কৰিব পাৰে যে আহ ধৰি লোৱা এঘন্টাৰ মূৰে মূৰে বা বা দু তিনি ঘন্টাৰ মূৰে মূৰে আলাৰ্ম লগাই থোৱা যিটো মই নিজেই কৰোঁ এতিয়া যিহেতু বহুত ব্যৱহাৰ হৈ য কিছু সময়ত তাৰ বাবে মই কি কৰো এতিয়া আলাম লগাই থওঁ তেনেকুৱা কাম কৰোঁ মানে ত' সেইসমূহ কাম ছাত্ৰ ছাত্ৰীসকলে মানে কৰিব পাৰে মই ভাবো।
হয় হয় ঠিকে কৈছো আকি বাকি বহুতো কথা তুমাৰ পৰা নজনা কথা মই শিকিলো আৰু আশা কৰো তুমিও চাতে চাগে মোৰ পৰা কিছুমান কথা শিকিছ
হয় হয় মইও বুজিলোঁ তোমাৰ পৰা ইণ্টাৰনেটৰ ব্যৱহাৰ কিছুমান দিশ। কিছুমান কথা সমূহ। ঠিক আছে দিয়া আগলৈ ফোন কৰিম ৰাখিছো এতিয়া।
হয়
অঁ ঠিক আছে।